হেল্ল'।
অ', কি কৰি আছা?
মই এনে আছো তুমি কি কৰি আছা?
অ', মই ভাত বনাই আছোঁ তোমাৰ। এতিয়া আহ। অ', ভাত চাত খালা তুমি।
অ', মোৰ ভাত হৈ গ'ল খোৱা।
অহ হৈ গ'ল। নিজে বনাই কিনে খাইছা নেকি? আহ কি কি খালা? অঁ কি কি খাইছা?
তোমাৰ এইটো দালি তাৰপিছত তোমাৰ- মাছ আছিলে ৰাতিৰ, মাছ তাৰপিছত তোমাৰ- পৰে আৰু।
অঁ অঁ মাছ তাত অঁ।
এই বুলি!
মই তোমাৰ দালি ভাত বনাই আছো, দালি, ভাত, চবজি।
অঁ আচ্ছা।
অঁ আৰু আজি ক'তবা ফুৰিব যাবানে তুমি?
ফুৰিব চাওঁ যাওঁ না নাযাওঁ চাওঁ, আজি মানে যোৱা কথা আছে এনে। চাৰিটা ফালে, কি কৰো চাই লওঁ?
অঁ অঁ কত যাবা?
উম উম।
অহ, অঁ অঁ অঁ।
উম, উম।
মই তোমাৰ যাম আজি চিটি চেণ্টাৰে যাম তোমাৰ।
হয় নেকি?
অঁ এই মুভি চাব যাম।
হা, হা!
মুভি চাবা যাম তোমাৰ।
কি?
মুভি চাবা মুভি।
মুভি চাবা, কি মুভি চাবা?
অঁ তোমাৰ এই ধমালপৰ।
ধামালপুৰ।
অঁ, অঁ।
উম, উম। কাৰ লগত যাবা, ফেইণ্ডৰ লগত নে?